কি কৈছ
অসমৰ মনোমোহা বতৰ বতৰ উপভোগ কৰি কৰি বহি আছোঁ।
উম মজা। আম খাই আছোঁ আম
অ খবৰ খাতি ভাল
ভাল ভাল। উম ৰিপৰ্ট এটা বনাই আছো আছাম হিষ্ট্ৰিৰ ওপৰত
অ মোক সৈদিনা যে কৈছিলি শুনাম বুলি অ কচোন বাৰু কি চাওঁ
উম মানে কেনেকে লিখিছোঁ গাই দিওঁ নেকি
অ ষ্টাৰ্টিংৰ পৰা মানে ক আৰু টপিকটো হৈছে হেনো
মানে অকমান লিখিলো বাকী আৰু পাতি পাতি লিখিব লাগিব মানে বেলেগৰ পৰা চাই চাই ৰিচৰ্চবোৰ উলিয়াই উলিয়াই অসমৰ ইতিহাস অতি প্ৰাচীন। গৌৰৱময় আৰু বৈচিত্ৰপূৰ্ণ প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ পুৰ আৰু পিছলৈ কামৰূপ নামে জনা গৈছিল পৌৰাণিক আ কাহিনীত ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা বুলি উল্লেখ কৰা হৈছে কামৰূপ ৰাজ্যৰ উল্লেখ মহাভাৰত ৰামায়ণ আৰু চীনা পৰ্যটক ইভেন চাঙৰ ভ্ৰমণ বিৱৰণতো পোৱা যায় হলে বহলাবও পাৰি আৰু পিছত এনে জাষ্ট লিখি থৈছোঁ। মানে একেবাৰে ফাইনেল হোৱা নাই এনে আৰু অলপ অলপ সপ্তম শতিকাত ভাস্কৰ বৰ্মন কামৰূপৰ অন্যতম শক্তিশালী ৰজা আছিল তেওঁৰ কালত অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক বিকাশ ঘটে ভাস্কৰ বৰ্মনে উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল একেবাৰে মানে সেই আহোম অহাৰ পৰা আছে মানে
অ এতিয়া মই অকমান লিখিছিলো মোৰ খন শুন
অ
উ তোৰ এনেকে বাৰ এতিয়া অলপ ডেট চেটটো দিব লাগে ডেট চছেট দিলে ভাল লাগিব।
অ
বাৰ বাৰ বাৰশ আঠাইশ খ্ৰীষ্টাব্দত চাওলুং চুকাফা অসমলৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল
উম উম
আহোম আহোমসকলে প্ৰায় ছশ বছৰ অসম শাসন কৰে
ত সেইখন কিতাপ পা লিছ নি বাৰু কিবা এনেকে আছিলে যে আছাম হিষ্ট্ৰি বা কিবা বুলি যে আছিল।
এ অ সেইখন পাই লিখিছো অ।
অ মোৰ একেই সেইকাৰণে মিলিছে অকণ মই ভাবিছো মিলা মিলা লাগিছে।
হিষ্ট্ৰ্ৰীটো মিলিবই ন হিষ্ট্ৰী
নহ সেইটো মিলেই অ নাই মানে শব্দ গাঁথনি বিলাকো মিলিছে সেইকাৰণে কৈছো।
মন মিলিছে কাৰনে গাঁথনি মিলি গৈছে আৰু
উম
উম তেওঁলোকৰ শাসন কালত কৃষি। প্ৰশশন সাহিত্য শিল্পকলা আৰু স্থাপত্যৰ যথেষ্ট বিকাশ ঘটে।
অ
এই আৰু এইখিনিতে মানে আমাৰ যিখিনি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদল আদি। ঐতিহাসিক স্থাপত্য নিৰ্মাণ কৰে কৰা হয়।
অ অহ
আৰু ত ষোল্লশ এসত্তৰ চনত শৰাইঘাটৰ যুদ্ধত অসমৰ এতিয়া। ৰ এক গৌৰৱ গৌৰৱময় অধ্যায় এই যু লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগল সাম্ৰাজ্যক পৰাজিত কৰি। অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল লাচিত বৰফুকান আজিও অসমৰ বীৰ সন্তান হিচাপে সন্মান কৰে এটা ইয়াৰ মাজতে কথা এটা কওঁ এতিয়া চা অসমৰ অ আহোম যে ৰাজত্ব যে কৈছিলে অসমত এতিয়া মানুহে কয় যে তোৰ এইবিলাক ৰাজস্থানী ৰজাবিলাক কিমান মানে পৰাক্ৰমী কিবা কিবি হয় ন।
হুম হু।
কিন্তু যিমান পৰাক্ৰমী হলেও এতিয়া ৰাজস্থানৰ ৰজাবিলাকতো মোগলে মানে চুটকি থৰোৱা নিচিনা হৈছে। ছিলে ন এই মানে এখন কিন্তু অসমত। সোতৰ বছৰো নোৱাৰিলে সোতৰ বাৰ কৰিও নোৱাৰিলে লাষ্টত গৈ ষড়যন্ত্ৰ ড়যন্ত্ৰ কৰি। মানে মোমাই ভাগিনৰ তেনেকুৱা আনি পেলাই।
নহয় লাজ নোৱাৰিল লেগে ন নোৱাৰ লেগে।
নাৱাৰি লেগে
ন মানে কি লাষ্টত লাষ্টৰ হেৰিহে ইংৰাজেহে লৈছে। এ জনক এ ওঠৰশ ছাব্বিশত এ কি ইণ্ডাবু সন্ধি যে
অ একডাবু সন্ধি -
অ ব্ৰিটিছ ইণ্ডিয়া আহিছিলে ইয়ালৈ। এতিয়া তেনেকে এয়া ছশ ছশ বছৰ ধেমালি নেকি। মানে ছটা জেনেৰে্যন
উম ত' ইমান খিনি মানে বাহিৰৰ পৰাক্ৰম এয়া মানুহবিলাক কয় মানে কি আছ অসমত ত বাহিৰ বিলাকে ইমান পৰাক্ৰমী হৈ নোৱাৰিলে যিটো তমে ক দেখাল ন।
অ তইতো চাবি আকৌ মানে ইউৰোপতো বহুত ষ্টেট আছে এনেকে পাই যাবি মানে লাইক ইও স্টেটাছ পাই যে গোটেই ভ ভাৰতখন গোটেই খন মানে কমলা ৰঙৰ হৈ গৈছিলে মানে কি মোগলৰ। অকল অকল ভাৰতৰ এটা পাৰ্টি মানে। এ সেউজীয়া মানে বেলেগ হৈ আছিলে সেইটো মানে অকল অসমৰত পঠখনণ। এ আহমদ ছালমানানে সেইটোৱে। তেনেকুৱা মানে
জয় আই অসম ক
উম তাৰপিছত আৰু এই হুপা মোগল হুপা আহিলে আৰু মই ভোগলহে আহিছে কি এ ইংৰাজ কবা ব্ৰিটিছ ব্ৰিটিছ। চাহ হেতি কিন্তু মানে আৰু মানে তেতিয়া অ সেইটো হয় কিন্তু মানে বেলেগলৈ নগৈ যে ইয়ালৈ আহিছে সেইটো মানে বহুত ধৰণৰ আছিলে কাৰণ তেতিয়া মানে ভাৰতত বহুত তেতিয়া ভাৰত মানে তেতিয়া মানে বহুত তুলনা কৰিবলগীয়া আছিলে মানে গম পালি নাই অ শেষোব হয় বহু
অহ
ধেমালি উটি দিলে নেকি মানে ভাৰতৰ কিবা এইবোৰ চাহ তেল প্ৰাকৃতিক গেছ এইবোৰ তাৰপিছত আকৌ এ মই জাষ্ট অসমৰ কথা কৈছো বাকী ভাৰততটো আৰু কি কি আছে মচলা মচলাটো চব অকল ইণ্ডিয়াতে পায় তেতিয়া মছলা মানে
অ সেইটোৱেই সেইটোৱেই
ৰ ৰপ্তানি হেৰি হ'ল ৰপ্তানি কি কয় এইটো ইম্পৰ্ট এক্সপৰ্ট
তাকে
উম
চব বস্তু চুৰ কৰি নিয়া নিচিনাই হ'ল ন
অ এ ন আকৌ এইটো এতিয়াতো এতিয়া কিবা কহিনুৰ যে এইটো
অ কনো সিৰাাতটো
অ এতিয়াতো এইটো ইণ্ডিয়াৰ হয় ন তাত এয়া ইংলেণ্ডত আছে এতিয়া
উম আকৌ এ মই আজি দেখিছিলো তোৰ যিটো শংকৰদেৱৰ কিবা বস্ত্ৰ খন যে সেইখনো ইংলেণ্ডতে আছে বৃন্দাবনী বস্ত্ৰখন সেইখন কৰ বস্তু কৰ সিহঁতে নিজে লিখি থৈছে যে দিছ আহ তাত আছে সিহঁতে নিজে দেখুৱাইছে
এইবাৰ এইবাৰ নে এপ্ৰিলত নে মে'ত হেই অনা কথা আছিলে আমাৰ ইয়াত
অ অ সেইটো
কিন্তু মানে এনেই চাবলৈহে অনা কথা আছিলে ত ভাৱ ন নিজৰ বস্তুটো মানে বেলেগ তাত আছে তই এ ধাৰলৈ আনিছ চাবলৈ তেনেকুৱা না তই বেছিছ না তই তাক ফ্ৰী কে দিছ চুৰ কৰি মানে লাইক তেনেকে ডমিনেট কৰি নিয়ে
ডমনেট ডমিনেট ৰয়
উম পুৰা আৰু মানে পাৱাৰ পাৱাৰ আছিলে না সিহঁতো তেতিয়া পিষ্টলেই আৰু লগতে পিষ্টল থাকে নহ লগত গুলী বাৰু লগ ধৰি এ পঢ়ি পঢ়িলে টেষ্টও লাগে কিন্তু হ'লেও মই ইমান ভাল নাপাওঁ এইবোৰ হিষ্ট্ৰি কিন্তু জিঅগ্ৰাফি পঢ়ি ভাল লাগে আৰু জিঅগ্ৰাফী পঢ়ি ভাল লাগে মানে ফেক বিলাক বহুত হেভি মানে উম তেতিয়া হে কি কয় এতিয়া আমাৰ হেৰিখন পৃথিৱীখনন এনেকে সূৰ্য মানে মই কণ খেলি মেলি হা সূৰ্যটো নে পৃথিৱীখন মানে এই হেৰী দুশ পঞ্চাশ কিলোমিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত ঘূৰি আছে ত' ভাব
দুশ!
পঞ্চাশ কিলোমিটাৰ পাৰ ছেকেণ্ড
সূৰ্যটো!
অ সূৰ্য নে পৃথিৱী সূৰ্যৰ চাৰিওফালে নহবা সূৰ্যটো এই আমাৰ সেই দুটা মানে গোটেই সৌৰ জগতখন সে ৱে মিল্কি ৱে মানে চাইডে চাইডে ত পাৰ ছেকেণ্ডে পাৰ কিলোমিটাৰলৈ হাৱাৰ আাৱাৰ লাইনে কিমান বেছি হব, কিমান ষ্টেবুল হৈ আছে। ে
এইটো কিছুমান চাবলে বহুত মানে হে এতিয়া সাগৰ বিলাকে সাগৰ বিলাক মানুহ কি যিমান মানে তোৰ চাই যিমান হ'লো ত সাগৰ খন ফাইপ পাৰ্চেন্টে ত হেই পাইছে ন জানিব পাৰিছে তাকে নাইটি ফাইভ পাৰ্চেন্টটো আছে যাবই পোৱা নাই। ওপৰত যিমান গ'লেও তলৰ খনেই চাব পোৱা গে নাই।
কিমান ফিতলৈকেহে গৈছে আৰু তললে কিমান আছে মানে এইটো। নাথাকিও পাৰে থাকিব পাৰে মানে।
সেইটোৱে তাত লা তাত মানে পোহৰও নাযায়টো।
অ আছে এক পোহৰটো মেইন হয় আৰু তই আমাৰ ইয়াত। তাৰব হেভি দহটা নিলেও তাত এক মিটাৰ মান পোহৰ হ'বই পানী যি যিটো মানে তাৰ দাস মানে যিটো তেনেকুৱা। অ আকৌ এইটো বাৰ্মুদা ট্ৰায়ংগলৰ কথা শুনিছা নাই।
অলপ অলপ শুনিছোঁ বৰ ইমান ভালকে নাজানো।
কিন্তু তিনিখন সাগৰৰ মানে মহাসাগৰৰ মিলন যে মানে এটা চুকটোত তাত জাহ- চাহ মাছ গলেৰে ডুবি যায় মানে।
তাত কি আছে তোৰ মতে তাত সি মানুহে ক ভূত আছে কিবা
এ ভূতৰ কথা কোৱা নাই, ভূতৰ কথালৈ যোৱা নাই, ম কিবা এটা মানে
এইটো তাক মানে সেইটোক ডেভিল চেংগল বুলি কোৱা হয়।
উম হম লাইক প্লেন চিলেন গ'লেও মানে তলে টানি লৈ যায়।
উ মোৰ মোৰ মতেটো মেগনে অ মেগনেটিকৰ কাৰণে হৈছে ন।
কিবা গ্ৰেভিটেশচনেল ফ'ৰ্চ কিবা বেছি হ'ব পাৰে তাত। মানে অতি বেছি মানে কিবা কিবা কাৰণত কিবা কাৰণত অতি বেছি হ'ব পাৰে।
উম উম এতিয়া এইটো চাহ চাবলৈ গ'লে যে ব্ৰহ্মপুত্ৰ পুত্ৰখন য'ত গৈ সাগৰ পৰিছে সেই জেগাখননো মানে বহুত দৰ নিচিনা হৈ নাযায় জানো।
অ অ।
ত সেইখনৰ কাষত গ'লেও হয় তোক টানি নিব মানে মে ফিল্ডৰ কাৰণে এ উ এট্ৰেক্টটো কৰে ন, ত ইয়াত চা ভাবিছা তিনিখন সাগৰ মিলিছে যেতিয়া এট্ৰেট এট্ৰেকনটো কিমান হ'ব, মহা মহাগ
উম উম।
উম ত।
আ আমাৰ সেইটো সেইটো বাদ দে। আমাৰ এইটো নাগালেণ্ড, মেঘালয়, এইবিলাক মিজোৰাম যাম। এইবিলাক আগতে লগত খাকোতে কিন্তু মজা আছিলে। এতিয়া লগত থাকিব লাগিছিলে ভাল লাগিলে
অ ছেভেন চিষ্টাৰছ।
উম মানে নহয়। এইটো কথা কোৱা নাই মানে গোটেইখন এখন ৰাজ্য হৈ হৈ থাকিলে
অ সেইটোৱে।
কিমান নো নাগালেণ্ড ঊনৈছ নাইনটিন ছিক্সটি থ্ৰী। থ্ৰীত ওলাইছে, মেঘালয় নাইনটি চেভেন্তিন। অৰুণাচল আৰু মিজোৰাম নাইনটি এইটতিছিক্স এইটি ছেভেন।
অহ।
হোৱাই নাই, সেতি বেলেগৰ
তাকে। বেলেগতটো নোহোৱাহেঁতেন ভাল হ'লহতেন। নহ ন এইবিলাক মাজৰ কা হাই কাজিয়া এইবিলাক না নাথাকিলেহেঁতেন।
উম।
এ হ'বচোন সেই মই কি বুলি গা হেৰি শৌচ কৰিব লাগিছে মানে মই যাওঁ।
ঠিক আছে, ঠিক আছে।
অ।